হেল্লৌ!
হেল্লো!
অঁ কি কৰি আছা?
পাত অঁ এই মই ভাত কেইটা খাই অকমান ৰেষ্ট লৈ আছিলো।
অঁ আচ্ছা আচ্ছা। নাই মই বোলো অলপ আমাৰ জাতীয় উৎসৱৰ ওপৰতে অলপ কথা পাতো শুনা পাইছো শুনা পাইছো। তুমি শুনা পাই আছা হেল্লো!
অঁ মই পাইছোঁ
অঁ মই বোলো অলপ জাতীয় উৎসৱৰ ওপৰতে জাতীয় উৎসৱৰ ওপৰতে কথা পাতো তোমাৰ লগত অঁ!
বাপুত অঁ আমাৰ কি অসমৰ বিহুৱে জাতীয় উৎসৱ মই
উমঁ অসমীয়াৰতো বিহুৱেই জাতীয় উৎসৱ আমাৰ বিহুৰ এই মাঘ বিহুতো আমাৰ চবতকে বেছি ভাল লাগে মাঘ বিহু
হম
মাঘ বিহু আৰু বহাগ বিহু।
মাক যোৱাবাৰ বিহুতো তুমি কেনেকৈ কটালা
যোৱাবাৰ মাঘ বিহু
অঁ!
মাঘ বিহু নেকি? অঁ যোৱাবাৰ মাঘ বিহুত মই অঁ যোৱাবাৰ মাঘ বিহুত মই হেৰি কৰিলো এই উজান বজাৰত গৈ মাছ কিনিলো।
উমঁ!
তাৰপিছত
কি কিমান
টা ল'লোঁ
উমঁ!
এশীতল ল'লোঁ। উজান বজাৰ ঘাটত মাছৰ ঘাটত আৰু চিতলত আটা ললো তাৰ পৰাৰা ভকুৱাও ললো আমাৰ আৰু তা সৰুকেইটাই আৰু মানে হেৰি কৰেতো এয়াতে অলপ অবে হেৰি কৰে এইকাৰণে ভকুৱাও লোৱা গ'ল।
উ
তাৰ পৰা হাঁহ ল'লোঁ
উম
আৰু এই মুৰ্গী লৈছিলো মুৰ্গী টো ফ্ৰাই কৰিলো
আচছা
তেনেকে তাৰপিছত আহি আমাৰ আৰু মানে বহুত বেছি জাগা নাইতো এই বাহিৰতে খৰি যোগাৰ কৰি
উম
এই তেনেকে তাৰ মানে তে হেৰি কৰিলো এৰ জুই চুই ধৰি তেনেকে বাহিৰতে বনালো সেইদিনা
উ উ
বনাই খালো আৰু এনে গাঁৱত হ'লে বেছি ভাল লাগে
গাঁৱত বেছি ভাল লাগে
গাঁৱত এইবিলাক বেছি ভাল লাগে এতিয়া চহৰত অলপ সেইটো দিগদাৰ হয় দিগদাৰ হয় মানে আচলতে জোগাও নাই পথাৰ নাই
উম
এতিয়া গাঁৱত হ'লে পথাৰ আছে বা গোটেই ৰাইজে মিলি কেনে ভোজ ভাত খায়
পৰিৱৰ্তন
সেইটো এটা ভাল লাগে কিন্তু আমাৰ ইয়াতে তো সেই ব্যৱস্থাতটো নাই
নাই সেইটো নাই কিন্তু নহয় আমাৰ মই এতিয়া মই য'ত থাকো তাত আমাৰ তেনেকুৱাল ব্যৱস্থা আছে
আমি ৰাইজে মিলি মিলি পেলাই আমি অ ভেলা ভূজিটো বনাও
উম
ভেলা ভেলা ঘৰটো আমাৰ বনোৱা নহয় ইমান ঠাই নাই ইয়াঁতে কিন্তু ভেলা পুজিটো আমি বনাওঁ বনাই গোটেই ৰাতিটো ধৰি লওক কোনোবা এজন নহয় দুজন এনেকে আমি গোটেই ৰা ৰাতিটো ৰখি থাকো পুঁজিটো
উম
পিছদিনাখন ঠিক ওম মানে পোহৰ হোৱাৰ লগে লগে মানুহবিলাক এজন দুজনকৈ আহি আহি পায় আৰু যিখিনি বয়-বস্তু
উম
তেওঁলোক আহে আৰু বিশেষকে দুই এজনক আমি নিমন্ত্ৰণ কৰাও মেজি মেজি প্ৰৰ্যলনা কাৰণে
উম হুম হুম
আৰু মেজি প্ৰজ্বনো লগ লগাত লগে লগে জলপানৰ ব্যৱস্থা কৰা যায়
হম হুম হুম
জলপানত তোমাৰ পিঠা লাৰু এনেকুৱা বিভিন্ন ধৰণৰ নাৰিকলৰ লাৰু থাকে তিলৰ লাৰু থাকে তাৰ পিছত তেলত দিয়া পিঠা বুলি কয় সেইটো খাই পাইছেনে নিশ্চয়
খাই পাইছো খাই পাইছো।
তেলত দিয়া পিঠাটো থাকে, তিল পিঠা তাৰপিছত নাৰিকলৰ পিঠা।
উম।
আৰু দৈ চিৰা।
উম।
এই গোটেই খিনি থাকে প্ৰথমতে প্ৰসাদ দিয়া যে মেজিটো জ্বলে। ঠিক ওলাই তাত আমি মাহ মাহ। আৰু চাউল তেনেকে ছটিয়াই পেলাই আমি প্ৰথমতে। এই অগ্নি দেৱটা হেৱা কৰো।
উম।
সেৱা কৰি তাৰ পিছত আমি প্ৰসাদ বিলাই দিয়া যে সকলোৱে। তাৰ - তাৰ পিছত জলপান জলপান দিয়া যায়। তাৰপিছত। তাৰে পিছতে সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে খেল ধেমালিৰ ব্যৱস্থা কৰা যায়।
উম উম।
খেল খেল ধেমালিত মানে কেনেকুৱা হয় তোমাৰ। এই মানে উঠা বহা।
উম।
পাৰছত আমি মিউজিক চেয়াৰ।
উম।
মিউজিক চ্বেয়াৰটো বুজি পাইছানে?
বুজি পাইছো বুজি পাইছো।
এটা। মিউজিক মানে হ'ল আমি এটা সংগীত এটা বজাই দিওঁ ততে। চাৰিওফালে তাৰমানে যিমানজন ল'ৰা ছোৱালী থাকে। তেনেকুৱা হিচাপত মানে সিমানখন এখন চকী কম থাকে য যদি। সৰু ল'ৰা ছোৱালী পঞ্চাশ জন থাকিল নহয় তাত এখন আমি চকী কমাই দিওঁ।
উম।
আৰু মেইন। মানে সংগীততটো বজাই যেতিয়া বজাই যেতিয় বন্ধ কৰা যায় নহয় সকলোকে। মানে বহাৰ কাৰণে পাৰ্মিছন দিয়া।
উ উম উম উম।
সকলোৱ তেতিয়া বহিব পাৰে আৰু। ত' তেতিয়া কে কেনেকুৱা হয় যিকোনো এজনে। মানে ব বহলাৰ আসনটো নাপায়
উম।
এই আসনটো নোপোৱাৰ লগে লগে তেওঁ তাৰ মানে খেলৰ পৰা বাহিৰ হ'ব লাগিব। ঠিক তেনেকে আমি প্ৰথম অৱস্থাত দুখনো বা কেতিয়াবা তিনিখনো চকী নাই। তাৰ পৰাও মানে নাইকিয়া কৰি দিওঁ।
উম।
তাৰ পিছত এনেকে ক্ৰমান্বয়ে যেতিয়া সংখ্যাবিলাক কমি আহে তো। এতিয়া এখন এখনকে আমি চকীবলাক বাহিৰ কৰি দিওঁ।
নাই এই খেল - ধেমালি বিলাক হৈ থাকিলে ভাল লাগে।
ভাল লাগে এইখিনিয়ে আৰু প্ৰথম যেতিয়া ল'ৰা ছোৱালী বিলাকে যেতিয়া খেলে নহয়। আহ আ তেতিয়া কিবা এটা যেতিয়া জিকি পেলাই পাই বা হাৰি পালেও অভিজ্ঞতা এটা হয় বা জিকিলেও অভিজ্ঞতা এটা হয়
অভিজ্ঞতা হয় হয় হয়
তেতিয়া তাৰমানে তেওঁলোকৰ প্ৰতিযোগিতামূলক মানে য'ত প্ৰতিযোগিতামূলক স্থান বিলাকত তেওঁলোকে ভয় নকৰে
উম হু
তেনেকুৱা আৰু আৰু বিভিন্ন ধৰণৰ তেনেকুৱা খেল
উম হুম
তাৰ লগতে আমাৰ আমি তাৰে আগদিনাখন মানে বিহুৰ আগদিনাখন যিটো উৰুকা বুলি কওঁ আমি
উম
উৰুকাৰ দিনাখন আমি আকৌ আমি আহ এটা সংগীত অনুষ্ঠান ৰাখা হয়
সংগীত সংগীত অনুষ্ঠানটো যেনেকে তোমাৰ আমি তাৰ মানে হিন্দীত আন্তাকচাৰী বুলি কয়
উম
সেইটো সেইটো আমি ৰাখো তাত আমি অসমীয়া প্ৰথম বিহু বিহু আহ বিহু গীতসমূহ আধুনিক সংগীতসমূহ গোটেই টৰে এটা সেই বা হিন হিন্দীৰ ৰাউণ্ডো ৰাখা যায় সিহঁতক গোটেইবিলাকে উম তাতো আমাৰ সেই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ত তেনেকুৱা প্ৰথম পুৰস্কাৰ চাগে গৰম দ্বিতীয় পুৰস্কাৰ তৃতীয় পুৰস্কাৰ হিচাপে পুৰস্কাৰসমূহ আমি আহ তেওঁ মানে যিবিলাকে খেলিব আহে প্ৰতিযোগিতাৰো যোনে যোগদান কৰে জয় হোৱাবিলাকক আমি সেই পুৰস্কাৰ বিলাক আমি দান কৰোঁ
উম
তেনেকুৱা
আচ্ছা
এ এনেকে হলে ভাল লাগে আমাৰ ইয়াতে সেই হেৰিটো নাই
উম উম
আমাৰ ইয়াতে সেই সুবিধাতো নাই এতিয়া সেই সুবিধাত টো থাকিলে ভাল লাগে আৰু গোটেইবিলাক ৰাইজে মিলি মানে খোৱা লোৱা কৰা বা এই যোন টো তুমি ক'লা মানে মেজি জ্বলোৱা কিবা কৰা এইবিলাক এটা ভাল এটা হেৰি
উম
এনেকে হেৰি লৈ ভাল লাগে আৰু আৰু বহাগ বিহুতো হা
বহাগ বহাগ বিহুৰো আমাৰ ইয়াতে আখৰা চলে
আচ্ছা
ব'হাগ বিহু আখৰা চলে আগতে মাজতে ধৰি লোৱা এই যেতিয়া ল'ৰা ছোৱালীৰ সংখ্যাবিলাক কমি যোৱাৰ লগে লগে বস্তুটো লাহে লাহে নিজেই বন্ধ হৈ যায়তো
আকৌ এই মাজতে বন্ধ হৈ গৈছিল এতিয়া ল'ৰা ছোৱালী বিলাক আকৌ নতুনকৈ জন্ম পালে এই অঞ্চলটোত আকৌ ডাঙৰ দীঘল হৈ আছে তেওঁলোকে এই বিহুৰ আগে আগে আখৰাবিলাক কৰে।
উম হুম।
কৰি পেলাই ওচৰে পতা প্ৰতিযোগিতাই হওঁক বা অনুষ্ঠান বিলাক যোগদান কৰে। আকৌ নতুনকৈ মানে বিহুৰ মাজতে ল'ৰা ছোৱালী বিলাক আমাৰ এনেকুৱা এনেকুৱা এটা হৈ গৈছিল যে আহ ল'ৰা ছোৱালী বিলাক মানে ছোৱালী বিলাক বিয়া হৈ বেলেগত গুচি গ'ল।
ত' আৰু ল'ৰা বিল ল'ৰা বিলাকো তেনেকুৱা নিজে কিবা কৰ্ম অনুষ্ঠানত বোৰত লাগি থাকিল, মানে একেটা বয়সৰ ছোৱালী নিজে এ এনেকুৱা অ এনেকুৱা অনুষ্ঠান বিলাক যাতে আগুৱাই নি নিব পৰা অ তেনেকুৱা ল'ৰা ছোৱালী লাইকে
উম।
আকৌ লাহে লাহে ল'ৰা ছোৱালী বিলাক ডাঙৰ হ'ল, ডাঙৰ হোৱাৰ লগে লগে আকৌ অনুষ্ঠান
উম।
ষ্ঠানটো আৰম্ভ হ'ল। কিন্তু বিহুতো মাঘটো তুমি মাঘ বিহুতটো কিন্তু আমাৰ বহুত বছৰ মোটামুটি তুমি ধৰি লোৱা আহ আহ ঊনৈছশ পঁচান্নব্বৈ মোটামুটি
তাতকৈও আগৰ পৰাই উম্ তাত কৈ আগৰ পৰাই হয়, টি ম ঊনৈশ তিৰান্নব্বৈ চনৰ পৰাই মোটামুটি আমাৰ ইয়াৰ পৰা চলি এতিয়া অকনমানে বন্ধ হোৱা নাই চলি আছে।
কিন্তু বহাগ বি বহাগ বিহুতো ক্ষেত্ৰত মাজতে তেনেকুৱা ল'ৰা ছোৱালী অভাৱৰ কাৰণে এইটো বন্ধ হৈ গৈছে।
অ অ। এই তেনেকুৱা হ'লে ভাল লাগে, সেনেকুৱা হেৰি হ'লে।
অ। আৰু বাকী আৰু কাতি বিহুটো বিষয়ে তোৰ আৰু তোমালোকৰ কাতি বিহুটো কেনেকে পালন কৰোঁ?
কাতি বিহুৰ আমাৰ বিশেষখটাই নাই, কাতি বিহুটো আমি অঁ এই তুলসীৰ ৰোৱা যায়, তুলসীটো ৰুই তাতে সেৱা চেৱা কৰোঁ। আৰু বাকী চাৰিওফালে ঠগি এখন এখন দিয়া যায়।
উম উম।
তেনেকে তাৰপৰা আৰু উম উম শুনি আছোঁ শুনি আছোঁ।
হয় মানে আমাৰ ইয়াতে আকৌ তেনেকুৱা ধৰণৰ হয় শৰাইবিলাক আমি ভঁৰাল ঘৰৰ নামত এখন শৰাই দিওঁ।
অঁ।
গোহালিৰ ঘৰত এখন শৰাই দিওঁ',
উম', - হুম',
অ', জীৱ জন্তু যিখিনি থাকে ধৰি ল আমাৰ ইয়াতেটো জীৱ জন্তু আমাৰ এই', -এই', জন্তু নাই',
উম', - হুম',
এ কিছু বছৰ আগত ছাগলী আছিল, ত ছাগলী য'ত মানে গৰু থাকিলেতো', অ', মানে গোহালি ঘৰত দিয়ে যে আমাৰ ছাগলী আছিল ছাগলী ৰুমটোতে আমি', অ', শৰাই এখন দিওঁ',
উম',
তুলসী তলত দিওঁ, এনেকে', পাঁচখন মান শৰাই দিয়া যায় আৰু এখন মানে ভগৱানৰ ওচৰতো দিয়ে যে',
উম',
আৰু খেতি হিচাপতো একো নাই আৰু জলকীয়া পুলি - চুলি যিখিনি আছে আৰু সেইখিনিতে আমি', এখন শৰাই দি থয় দিওঁ',
সেইটোৱে - সেইটোৱে, এতিয়া গাঁৱত হ'লে ভাল',
গাঁৱৰ হ'লে ভাল, আৰু এইসমূহ', অ', -অ', -অ', গাঁৱত হ'লে বেছি ভাল আৰু এই শৰাই খিনি আমি নিজে নাখাওঁ চোন মানে', এই বেলেগক খাবৰ কাৰণে এৰি দিওঁ সিহঁতে মনে - মনে চোৰ কৰি খাই দিওঁ এইটো',
হুম',
আমি, মোৰ যিখন মন্দিৰত দিয়া শৰাইখন সেইখন আমি নিজেই সকলোকে বিলাই দিওঁ',
বাকী শৰাইত যিখিনি থাকে সেইখিনি সৰু ল'ৰা - ছোৱালীক', ইয়াতে গুৱাহাটীত নিচিনা', ঠাইত ক'ব লগীয়া হয়, গাঁৱতো আৰু সেইখিনি নিজেই', মই যেতিয়া সৰু আছিলোঁ, গাঁৱত আমি চোৰ কৰি খাইছিলোঁ লগ বন্ধু বিলাকৰ লগত',
হম', - হুম', - হুম',
ইয়াতে ক'ব লগীয়া হয় নহ'লে', কোনো তেনেকে চোৰ কৰি তো নাখাই',